কি কৰি আছ
ভালেই ভালেই তোমাৰ ভালনে
অল
কেনে আছা তুমি
আছো ৰ'বা ভালে তোমাৰ কোৱা
ময়ো ভালে আছো
আজি কলেজৰ কথা অলপ আলোচনা কৰোঁ নেকি জোতিস্মান
হয় নিশ্চয় নিশ্চয় কলিজা কলিজা জীৱন সঁচাকে জীৱনৰ এটা সুন্দৰ অধ্যায় মই আলোচনা কৰিবলৈ নিশ্চয় আগ্ৰহম
ঠিক কৈছ স্কুল জীৱনৰ পৰা কলেজ জীৱন একেবাৰে বেলেগ ইয়াত স্বাধীনতা বেছি থাকে হয়নে
হয় হয় কলেজত আমি নিজৰ সিদ্ধান্ত নিজে লব পাৰোঁ লগতে নতুন নতুন বন্ধুও পাওঁ
আচ্ছা আমাৰ ক্লাছত বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত চিনাকি হয় বহুত নতুন কথা শিকিবলৈ পাইছোঁ
ময়ো ময়ো কলেজে কেৱল পাঠ্যপুথৰ জ্ঞানে নিদিয়ে সামাজিক জীৱনৰ অভিজ্ঞতাও দিয়ে
তোমাৰ কলেজ জীৱনৰ আটাইতকৈ ভাল লগা বিষয়টো কি বাৰু
মোৰ বাবে ক'বলৈ গ'লে বন্ধুত্ব বন্ধু বান্ধৱৰ লগত সময় কটোৱা একেলগে পঢ়া আৰু বিভিন্ন কাৰ্যসূচীত অংশ লোৱা বহুতো ভাল লাগে এইবোৰ
মোৰো একেমত বন্ধুৰ অবিহনে কলেজ জীৱন অ্সমপূৰ্ণ যেন লাগে হয় নে নহয়
হয় তদুপৰি কলেজত অ তোমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালি আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়।
উম' মই যোৱা মাহত বিতৰ্ক প্ৰতিযোগিতাত অংশ লৈছিলোঁ। তাত অংশ লৈ মোৰ আত্মবিশ্বাস বৃদ্ধিহে পালে।
খুবেই ভাল কথা, খুবেই ভাল কথা, মই সংগীত প্ৰতিযোগিতাত অংশ লৈছিলো, মঞ্চত গীত গাই এক নতুন অভিজ্ঞতা লাভ কৰিলো।
কলেজ জীৱনত শিক্ষকৰ ভূমিকাও যথেষ্ট ইম্পৰ্টেণ্ট হয় নে বাৰু?
হয়, হয় একদম ঠিক। শিক শিক্ষকসকলে কেৱল পাঠদান নকৰে, ভৱিষ্যতৰ বাবে উপদেশো দিয়ে।
উম' কিন্তু কলেজ জীৱনত কিছুমান সমস্যাও থাকে।
হয়, হয় নিয়মিত পঢ়া শুনা নকৰিলে পৰীক্ষাৰ সময়ত বহুতো চাপ আহে।
সময় ব্যৱস্থাপনা অতি প্ৰয়োজনীয়, আ পঢ়া বিনোদন আৰু অন্যান্য কামৰ মাজত সমতা ৰাখিব লাগে।
হয়' তুমি কথাটো ঠিকেই কৈছা, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোবাইল আৰু সামাজিক মাধ্যমত বেছি সময় নষ্ট কৰে। হেল্ল'?
কিবা কৈছা?
ঠিকেই কৈছা তুমি, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোবাইল আৰু সামাজিক মাধ্যমত বেছি সময় নষ্ট কৰে। এয়া কৈছো।
আচ্ছা, সেই অভ্যাসে পঢ়া শুনাৰ ক্ষতি কৰিব পাৰে। আমি ইয়াৰ, ইয়াৰ পৰা আঁতৰি থাকিবলে চেষ্টা কৰা উচিত।
হয় হয়। একদম তুমি ঠিক কথা কৈছা, কলেজ জীৱনে আমাক দায়িত্বশীল হবলে শিকায়।
আৰু দলীয় কাম কৰাৰ দক্ষতাও গঢ়ি তোলে।
হয়। আৰু ভৱিষ্যতে তোমাৰ চাকৰি বা অন্যান্য ক্ষেত্ৰত এই দক্ষতাবোৰ বহুত উপকাৰী হয়।
কিন্তু কলেজৰ স্মৃতিবোৰ আজীৱন মনত থাকি যায়।
হয়, হয়। আ বন্ধু, শিক্ষক, ক্লাছ, অনুষ্ঠান এই সকলো এই সকলোবোৰ স্মৰণীয় হৈ থাকে।
কলেজ জীৱনক সফল কৰিবলৈ হলে, আমি কি কৰা উচিত বুলি ভাবা তুমি?
আ তোমাৰ নিয়মিত পঢ়া শুনা, সময়ৰ সদ ব্যৱহাৰ। শিক্ষকসকলৰ পৰামৰ্শ মানি চলা, আৰু ভাল বন্ধুত্ব বজাই ৰখা উচিত বুলি মই ভাবো।
ময়ো একেমত, তেতিয়াহে কলেজ জীৱন সাৰ্থক হ'ব।
একদম, একদম, আ কলেজ জীৱন হৈছে ভৱিষ্যতৰ ভেটি গঢ়াৰ সময়। হয় বুলি, মই বুলি, মই ভাবোঁ আৰু।
উম। পিছে তোমাৰ স্কুলৰ পৰা ডাইৰেক্ট যেতিয়া কলেজত এডমিশন লোৱা, সেইটোৰ প্ৰথম প্ৰথমতে তোমাৰ কেনেকুৱা লাগে? যেতিয়া বহুতো মানুহৰ মাজত তুমি যেতিয়া অকলে যাবা।
হয় মই, আ যিহেতু বিদ্যালয় ত আমি দহ বছৰ পঢ়ো, ত দহ দহ বছৰ, বা বাৰ বছৰ অতিক্ৰম কৰি আমি বিদ্যালয়ত আহোঁ, বিদ্যালয়ৰ যিখিনি আমাৰ লগ বন্ধু হয়। সেইখিনি তোমাৰ ঘৰৰ মানুহ নিচিনাই হৈ যায়। ত, সিহঁতৰ লগত অ', আমাৰ কথা বতৰা মিলে আমি খেলা ধূলা কৰোঁতো আমাৰ বহুতো স্মৃতি থাকে। সেই একেখিনি স্মৃতি আমি আমাৰ আমি যেতিয়া মানে আমি কলেজলৈ কলেজ জীৱনলৈ আমি যাওঁ। এডমিশ্যন ল'বলৈ যেতিয়া আমি কলেজ কলেজীয়া আলাইফত ভৰি দিওঁ। ত', সেই মানে আহ যদি নিজৰ স্কুলীয়া বন্ধু আমি কলেজত নাপাওঁ। তেতিয়া আমাৰ হয়তো এটা ভয় লাগি যায়, মানে অ, এটা ভয় লগতে এটা মানে এটা ফূৰ্তি মানে এটা মানে কি ক'ম তোমাক এটা ভয় আৰু এটা ফূৰ্তিৰ অনুভৱ হয়। তোমাৰ অ, আহ, মানে ভয় এইটো কাৰণে লাগে কি মই স্কুল জীৱন স্কুলীয়া জীৱনত যি যি বন্ধু যিবোৰ বন্ধু বান্ধৱী পাইছিলোঁ। সেই একে এনেকুৱা একে টাইপ একেই এ, বন্ধু বান্ধৱী মই কলেজত গোটাব পাৰিম নে নোৱাৰিম। কলেজত মোৰ বন্ধু বান্ধৱী হবনে নহ'ব তেওঁলোকৰ হেৰি হবনে তেওঁলোকৰ লগত মোৰ কথা বতৰা মিলিব নে নিমিলিব সেইটো এটা ভয় থাকে। সেইটো সময়ৰ লগে। লগে। মই ভাবোঁ সেইখিনি ভয় আঁতৰি যায়। যিহেতু আমি কলেজতো আহ ভালদৰে চিনাকি হৈ বন্ধু বান্ধৱী কৰিবলৈ সক্ষম হওঁ, তুমি কি ভাবা?
মই তোমাৰ নিচিনাই আৰু যেতিয়া মানে ধৰা স্কুল প কৰি মেট্ৰিক পাছ কৰি যেতিয়া কলেজত এডমিশন লবলৈ যাওঁ। তেতিয়া ঠিকে থাকে। যেতিয়া মানে ফাৰ্ষ্ট যেতিয়া ক্লাছ কৰিব লওঁ। তেতিয়া মানে অলপ ভাল নালাগে। যে স্কুলৰ বন্ধু বিলাক গুচি গ'ল ন ত' ইয়াতে ফাৰ্ষ্ট ফাৰ্ষ্ট কেইদিন মান ক্লাছ অকলে ক্লাছ কৰিব লাগে। অকলে থাকিব লাগে। দেন কিছুমান ভাল ফ্ৰেড বনাই লোৱাৰ পিছত মানে ভাল লাগে, আৰু কলেজ যা যোৱা
হয়। হয়। হয়। হয়। মই ভাবো স্কুলীয়া জীৱন আৰু কলেজৰ কলে কলেজ কলেজীয়া জীৱনৰ মাজত আহ সামান্য পাৰ্থক্য আছে, বুলি মই ভাবোঁ। তুমি কি ভাবা?
সেইটোয়ে সামান্য মানে স্কুলত মানে দহ বছৰ ক'ত আৰু ক'ত ইয়াতে দুবছৰ চাৰি বছৰ পঢ়িলোঁ।
হয়। আমাৰ মানে স্কুলীয়া জীৱনৰ যিবোৰ বন্ধু পাওঁ সেইবোৰৰ লগত আমাৰ বেছি ঘ ঘনত্ব বাঢ়ি যায়। তোমাৰ অহ তোমাৰ মানে আমি কিছুমান কথা মানে যিবোৰ আমাৰ নিজে আবগীয়া কিছুমান কথা আহ নিতম কথাবোৰ আমি মানে ভালকে খুলি ক'বলৈ সক্ষম হওঁ বুলি মই ভাবোঁ।
আৰু কলেজ জীৱনটো হৈছে মানে তোমাৰ নতুন ষ্টুডেণ্টবিলাক আহিলে। যেতিয়া ফেছাৰছ পাতে তেতিয়া নাচ গান হয়। কিবাকিবি হয়। চবেই একেলগে মানে আনন্দিত হওঁ।
হয়। সেইটো হয়। সেইটো মই কবলৈ গলে গোটেই কেইটা নতুন অনুভৱ বুলি মই ভাবোঁ আৰু আমাৰ যিহেতু এটা মনত ধাৰণা হয়। কি আমি কলেজ জীৱনত আহ গলে বা কলেজত ভৰি দিলে। আমাৰ এটা মনত ধাৰনা আহে আমি ডাঙৰ হ'লো'কবাত নহয় ক'বাত আমি ডাঙৰ হলো তোমাৰ স্কুলীয়া জীৱনত মানে আমাৰ এটা আহ আমাৰ এটা সৰু সৰু ল'ৰা ছোৱালীৰ য যি মনো ধাৰণা আমাৰ সেনেকুৱা থাকে। আৰু কলেজ জীৱনত আমাৰ মই ভাবোঁ বহুতো দায়িত্ব বাঢ়ি যায়। আমি কলেজত ভৰি দিয়াৰ লগে। লগে। আমাৰ বহুতো দায়িত্ব বাঢ়ি যায়। আৰু। তোমাৰ সেই হিচাপত আমাৰ নিজৰ ভাৱধাৰাবোৰো পৰিৱৰ্তন হয় বুলি মই ভাবো।
হয় হয় ঠিকে কৈছা তুমি একদম মানে সেইখিনি কথা কব লাগে গোটেইখিনি ক'লাই বাৰু ভালেই লাগিল।
হয়, হয়।
যিখিনি কথা কৈছে একদম মানে সঁচা একদম। কলেজ যেতিয়া পাওঁ তেতিয়া মানে নিজৰ দায়িত্ববোৰ বাঢ়ি যায় কেনেকুৱাকৈ কৰিব লাগিব, কেনেকৈ ভাবিব লাগিব চিন্তাধাৰাবোৰ।
হয়
কেনেকুৱা কৰিলে কি ঠিক হ'ব বা কলেজ- কলেজ লাইফটো পঢ়ি পেলাই, যদি কিবা জবৰ মাথা মাৰিব লাগে। পঢ়িব লাগিব এনেকে।
হয়। একদম একমত মই ভাবো আমাৰ স্কুলীয়া জীৱনটো হৈছে আমাৰ অঁ, খেলা ধুলাৰ লগতে আমাৰ- নিজৰ জীৱন জীৱনটো সাৰ্থক কৰা এটা হেৰি আহ ৰাস্তা কিন্তু আমাৰ কলেজ জীৱনটো হৈছে তোমাৰ কলেজ যিহেতু মই ভাবো কলেজৰ পিছত- অঁ কলেজৰ পিছত ডাইৰেক্ট আমি আহ কিছু চাকৰি বৃত্তি বা আমি নিজৰ নিজৰ জীৱনত আমি কি কৰিম, সেইটো আমি কলেজৰ জীৱনতে আমি মানে সিদ্ধান্তটো কৰি লওঁ। ত গতিকে এইটো কাৰণে এটা কলেজ জীৱনটো বহুত গুৰুত্বপূৰ্ণ বুলি মই ভাবো। কাৰণ- আমি আহ কলেজৰ, কলেজ শেষ হোৱাৰ পিছতে আমি- আমাৰ জীৱনৰ লক্ষ্য কি, আমি জীৱনত কি কৰিম, সেইটো বিষয়ে আমি কলেজতে সিদ্ধান্ত ল'ব লাগে। নে কি কোৱা?
হয়। তেতিয়া তোমাৰ, তোমাৰ মতে মানে, কলেজিয়া জীৱনটোৰ মানে, কোনখিনি সময়, বেছি ভাল লাগিছিল?
অঁ, কলেজীয়া জীৱনৰ এনেকে ভাল লগা মুহৰ্ত বুলি ক'লে, মোৰ তোমাৰ- অঁ, এতিয়া মই যিহেতু মই ছেকেণ্ড চেম পালোঁ। অ, শ্ৰেণীটো তোমাৰ মই প্ৰথমতে অলপ অকলশৰীয়া নিচিনা। আহ কাপোৰ চিলাই মানে প্ৰথম প্ৰথম মই যিহেতু অলপ দেৰিকে আহিছিলো অ কলেজত। কিন্তু লাহে লাহে মোৰ এতিয়া- সেইটো লাহে লাহে যেতিয়া সময়ৰ অতিক্ৰম হল তে তেতিয়া মোৰ ভাল লাগি আহিলে তে এনেকে মোৰ এতিয়ালৈকে, গ যিখিনি পৰীক্ষাৰ আগে, আগে মোৰ লগত দুটাম বন্ধু বান্ধৱী বনাইছিলো মানে ভালকে গতিকে মোৰ মানে অতি ভাললগা মুহূৰ্ত
মোৰো, আজিৰ আলোচনা মোৰ বহুত ভাল লাগিল।
হুো হুো ধন্যবাদ ৰা
ধন্যবাদ। ঠিক আছে আজিৰ কাৰণে এইখিনি ৰাখোঁ।
ঠিক আছে বিদায়, ৰাখ।
আকৌ লগ পাম দেই।
আকৌ লগ পাম, নিশ্চয় বিদায়।
বিদায়